হেল্ল'
হেল্ল'
হয় শুনিছে হয় হয় শুনিছোঁ মই
হয়
হয় কওঁক হেল্ল'
অঁ শুনি আছো হয় আহিলে আপোনাৰ মাতো
উম হু বাকী খবৰ ভাল আপোনাৰ হয় আমি ট্ৰেভেলৰ ওপৰতে কথা পাতো
হয় নিশ্চয় নিশ্চয়।
হয় এ বাক আপুনি ট্ৰেভেল কৰি ভাল পায় ন
নিশ্চয় খেতিতটো থাকি ট্ৰেভেল কৰাতটো মানুহৰ কি বুলি ক'ব অভিজ প্ৰতংগ বুলি কলেও ভুল নহ'ব ট্ৰভেল ট্ৰভেল যেতি কৰিলে আপোনাৰ বহুত অভিজ্ঞা
উম হম হম হম আহ
বহুত অভিজ্ঞতা আহে। আৰু ট্ৰেভেলটো বিভিন্ন ধৰণৰ হ'ব পাৰে চাব আপোনাৰ আহ ত আহ ধৰ্মীয় যাত্ৰা বা মনোৰঞ্জন যাত্ৰা বা শিক্ষ তেওঁমলক যাত- ত্ৰা তেনেকে বহুত থাকিবও পাৰে তো আপুনি আপুনি বেচিকেলি হয়
উম হয় হয় আপুনি এনে কত ক'ত ট্ৰেভেল কৰি পাইছে আজিলৈকে মানে?
আজিলৈকে এনেতো নল ৰ্মি আমাৰ চিটিতো আছেই অসমৰ চিটি গুৱাহাটী বাকী অসমত কাৰ্বি আংলং গৈছোঁ অসমৰ অসমৰ বাহিৰত আমাৰে উত্তৰ পূৰ্বাঞ্চলত আহ অৰুণাচল গৈছোঁ মেঘালয় গৈছোঁ
আচ্ছা
মেঘালয়তো আপোনাৰ তিনিটা হিলচ আছে ন এটা হ'ল খাচী হিলছ, জেণ্টিয়া হিলছ আৰু গৰো হিলছ।
উম
বেচিকেলি মই বেছিভাগ আৰু হিলছত যোৱা হয়।
হয় হয় হয়
তাতে প্ৰাকৃতিক দৃশ্যবোৰ বহুত মনোৰঞ্জন দেখিবলৈ ভাল তাতে আৰু আৰু বহুত তেনেকা আপোনাৰ ফুৰিবলগীয়া জেগাও আছে এতিয়াতো নতুন নতু- নতুন আ আ ট্ৰেভেলিং স্পৰ্ট বিলাক ওলাই আছে
হয়
কোনেও এবাৰ এক্সপিৰিয়েন্ঞ্চ ল'ব পাৰে
হয় আপুনি মানে নৰ্থ ইষ্টৰ উম মেকচিমাম জেগা ঘূৰিছে আৰু বাকী আউট অ আচ্ছা আচ্ছা মানে যিখিনি উম মানে ঘুৰিব পাৰে ঘূৰিছে আৰু বাকি আউট অফ ষ্টেট ঘুৰিছে নে
বাকী আউট অফ ষ্টেট ত বেংগল গৈছো ভূটান গৈছো তাৰপিছত দেলহি ইন্টাৰনেচনেল হৈ গল হয় আ আউত অফ কাউন্ট্ৰী কিন্তু আমাৰ ওচৰতে যিহেতু সেইকাৰণে আমি যাব পাৰো উ বৰ্ডাৰ হয় বাকী দেলহী গৈছোঁ
উম হম
মুম্বাই গৈছো দুবাৰ ছত্তিশগড় গৈছো ৰাজস্থান গৈছো বাকীটো বেংগল আছেই
উম হম হম উম
ত' বাইদেউ আপুনি কত যাত্ৰা কৰি বেচি ভাল পায় ৰেল ৰেলত
উম বেচিকেলি ভাল লাগে মোৰ হিল ষ্টেচনবোৰত য'ত মানুহ কম থাকে প পুলেশ্যন কম থাকে যত আপুনি যাই কিনে এটা শান্তি মানে শান্তিৰ এটা মুহূৰ্ত হয় জীয়াব পাৰে আমাৰ ত মানে ডেইলি লাইফত যিখিনি মানে আপোনাৰ কি ক'ব গলে ক্ৰাউড ধৰি লোৱা ধৰি লওক অ ইমান হেৰিৰ পৰা গৈ কিনে এটা হিল ষ্টেচনত যাই কিনে আপোনাৰ লাগে ন এটা ব্ৰেকৰ কাৰণে। ব্ৰেক ল'বৰ কাৰণে মেইনলি সেইটোৱে ভাল লাগে আৰু মোৰ।
হয় তাকে এটা নিৰ্জন
বাকী মই হয় হয়। বাকী যোৱা তো মই মেঘালয়তো গৈছো বাৰু। আৰু বাকী কী আউট অফ ষ্টেট ক'ব গ'লে মই ছিকিম গৈছোঁ, তাৰপিছত কালিম্পং গৈছোঁ,
হয়
আৰু বাকী নৰ্থ ইষ্টৰ ভিতৰত ক'ব গ'লে হাফলং গৈছোঁ।
হাফলং হাফলং ত হাফলংটো বহহুত ধুনীয়া জেগা।
হা বহুত ধুনীয়া মানে মোৰ তাতে মাহী থাকে। ত মাহী ঘৰ হয় ত' তাতে যোৱাই হয় আৰু প্ৰায়।
এনে বাইদেউ হাফলঙত বাৰিষাৰ বতৰত বেছি ভাল নে নে
নাই নাই বাৰিষাত ত আপুনি নাযাব এক একদমেই নাযাব। কাৰণ কি হয় তাতে কাৰেণ্টৰ বহুত ডিষ্টাৰ্ব হয়। হা হা লেণ্ডস্লাইড হয়, কাৰেন্ট ফ্লডৰ ফ্লাডৰটো আৰু বহুত ভয়ানক মানে পৰিস্থিতি হৈ যায় আৰু এবাৰ ত হৈছিলে লাষ্ট কোনটো ইয়াৰত হলে সেইটো ইয়াৰতে গৈছিলোঁ আমি যাই অহাৰ পিছত ফ্লাডটো হৈছিলে মানে।
হয়।
তাৰপিছত সেইটোৱে আৰু হিল ষ্টেচনত এনেই মানে আপুনি গ'লে আপোনাৰ মোবাইলটো বা কিবা এইবিলাকৰ পৰা হেৰিয়ে হ'ব লাগিব আৰু। মানে আপুনি যাই কিনে তাতে ইণ্টাৰনেট নাপায় হয় হয় ইটাৰনেট নাপাব আপুনি। আপোনাৰ চ'চিয়েল ছ'চিয়েল মিডিয়া দিয়াৰ পৰা আপুনি হেৰি কৰিব লাগিব দূৰত আহিবলে হা উম আৰু কেতিয়াবা কেতিয়াবা লাগে বাৰু সেইটো বস্তু মানে কিমান আৰু গোট গোটেই লাইফ মানে গোটেই দিনটোতো আমি এনেই ইউজুৱেলি ছচিয়েল মিডিয়াতে থাকো ন।
হয় বাইদেও।
আৰু হিল ষ্টেচনত গ'লে আপুনি এটা এটা নতুন এটা এক্সপিৰিয়েঞ্চ পায় মানুহৰ লগত কথা পাতি এটা নতুন নতুন এক্সপেৰিয়েঞ্চ। কেই নহয় আপোনাৰ।
হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! বাইদেউ আপোনাৰ মাতটো আহা নাই মই শুনি পোৱা নাই। তঠা হেলিষ্ট
আপোনাৰ সেইটো আৰু
হয় কওক
অ পাৰ্চনেল বাঢ়ে আৰু হেল্ল শুনিছে?
হয় মানে মাজতে মাতটো অহা নাছিলে আপোনাৰ।
উম হম হম দিছো উম হম-হম-হম কওক?
বাকী এনে ডাঙৰ-ডাঙৰ নগৰবোৰত জাৰ্ণি কৰি ভাল লাগে নে আৰু
নাই-নাই নগৰবোৰত মানে নগৰবোৰতো একদমেই ভাল নালাগে। মই ক'লো ন লাইক এইটো এইটো লাইফৰ পৰা এচকেপ কৰি কিনে সেইটো লাইফত যাই কিনে বেছি সেইটো শান্তি পায়, আৰু আপুনি। আপুনি মানে চবেই এইটো মে বি এক্সপিৰিয়েঞ্চ কৰিছে সেইটো লাইফত এবাৰ হ'লেও।
ঠাই প্ৰাকৃতিক মনোৰম দৃশ্য সেইবিলাক হিল ষ্টেচনত ভাল লাগে। মানুহ বোৰ মানুহো বৰ সহজ সৰল হয়।
হা-হা-হা!
মানুহবোৰ লগত কথা পাতি মানে নিজৰ মন-মন তহঁতি
হু- হু -হু -হু সিহঁতৰ জীৱন বিলাক মানে বহুত লাহে-লাহে চলি থাকে। ইমান চিম্পল কে থাকে। দেখিয়ে ভাল লাগে! কিবা এটা।
সাধাৰণ এটা জীৱন যাপ
সাধাৰণ হা! হা! হুম! হুম! ভাল লাগে।
আৰু চাগে, আমাৰ হেলি ষ্টেচনবোৰৰ হয়তো আমাৰ দৰে মানে, ডাঙৰ, ডাঙৰ, কিবা বিলাকো নাথাকে। আ' যিবিলাকে মানে প্ৰমোচন কৰিব পৰা। বস্তু বিলাকো নাথাকে তাতে।
উম, তেওঁলোকে এটা, ধুনীয়াকে সৰু ঘৰ বনাই লৈছে। তাৰ কাষতে, খেতি বাতি কৰি কেনে, সেই খেতি বাতিৰ পৰা সিহঁতে মানে নিজ ডেইলি লাইফৰ যিখিনি খোৱা বস্তু। সেইখিনি অৰ্জন কৰি কেনে, সেনেকে চলি আছে ইহঁত। সিহঁতৰ ৰ লাইফটো মানে বহুত চিম্পুল আৰু মানে! হেপ্পী হৈ ইহঁতৰ।
আপুনি কে ক'ত থাকিব ভাল লাগে এতিয়া? সেই হিল এৰিয়াত থাকি ভাল পাব নে! নে নগৰ এৰিয়াত থাকি ভাল পাব!
না সেইটোৱেই। হি হিল ষ্টেচনত ক'ব গ'লে, হিল ষ্টেচনে প্ৰি তাৰ মানে, অপচন যদি দিয়ে অফক্ৰচ হিল ষ্টেচনে চু্চ কৰিম। হাঁ! হাঁ! হাঁ!
বহুত ধুনীয়া হয়! চিম্প ভাল হয় নাই। এই মানে, গাঁৱলীয়া জীৱনৰ দৰে হয় আৰু।
উম, উ, হু, উম, উম, হয়।
এনে আহ আউট অফ ষ্টেচন জা জাৰ জাৰ্ণি কেনেকে ভাল লাগিছে। আপোনাক এক্সপিৰিয়েঞ্চ অলপমান।
আহ সেইটো এবাৰ আমি কালিম্পুং গৈছিলো কালিম্পং যাওঁতে মানে আমি তিনিজনীয়ে গৈছিলো সেইটো মানে অকল স্কু- ছোৱালী আছিলো আমি গোটেই কেইজনী। ত'হ সেইটো ট্ৰিপ সৱতকে বেছি ভাল গৈছিল। আমাৰ কাৰণ সেইটো ট্ৰিপত মানে, আমি এনেকুৱা টাইমত গৈছিলো, জুলাই, জুলাই আছিলে, জুলাই মান্থ আছিলে সেইটো। তিয়া টো তেতিয়া ভৰ বাৰিষা হয়, মানে অ, কালিং অসমৰ পৰা একচেলি, কাঞ্চনজংঘাটো দেখি মানে। এনেই, উইণ্টাৰত যদি যাওঁ। হা, হা। টো, সেই তেতিয়া কাঞ্চনজংঘাটো মানে মানুহবোৰে কৈ আছিলে, এ জুলাইৰ টাইমত নোলাই, মেইনলি মানে কাৰণ বাৰিষা হয় ন। কুঁৱলী, চোৱলি হয়। তাৰপিছত অ, মানে হেৰিবোৰে ধাকি দিয়ে, কুৱঁলী বোৰে। ধাকি দিয়ে। বস্তুতো, তাৰপিছত আমি গ'লো, যাই কিনে মানে, আমাৰ লাকটো ইমান ভাল আছিলে, কাঞ্চনজংঘাটো দেখিছো। আৰু প্লাছ আমাৰ। মানে, আ, এটা, মানে আমি হোটেল বুক কৰিছিলো। দশ মিনিট হ'বই আৰু। ছাগে আমাৰ অ, হটেল বুক কৰিছিলো, হোটেল টো মানে আমাক পাঁচ টকাত দিছিলে, থ্ৰী ষ্টাৰ হোটেল আছিলে। তিনটা ৰুম পাইছিলো। সেইটো বেছি, বহুত বেছি মানে ভাল আছিলে, আৰু আমাৰ কাৰণে এক্সপেৰিয়েঞ্চটো।
হয়।
সেইটোৱে, লাইক সেইটোত, সেইটো যাত্ৰা ভাল আছিলে, আমাৰ কাৰণে।